অক, হেল্ল'?
অ', কি কৰিছা?
আছো আৰু এনেই।
অ', অ', এনে আছা নেকি মই ভাবিছো পইচা দি আছিলা নেকি?
উম।
এনেই আছা মই ভাবিছো পইচা দি আছা নেকি?
নাই এনে আছোঁ, মোৰতো টোপনি ধৰিলেহেঁতেন অলপ পাছত।
টোপনি ধৰিলেই নেকি ইমান জল্দী?
হ, পুৰা মানে কি ভাগৰ লাগিলেটো বেছি ৰাতিলৈকে থাকিও লাভ নাই মানে দিনত মানে অ', সেইটোৱে।
ভাগৰ লাগিলে বাৰু শুই যাব লাগে।
হা। অ', এটো এতিয়া লাষ্ট আৰু মানে ইয়াৰ পাছত শু।
টোপনি ধৰিছে মোৰ।
অ', আচ্ছা আচ্ছা।
উম। হয়, এতিয়া কি কৰি আছা চাগে তুমি?
মই এতিয়া শুই আছোঁ।
শুই আছা, আচ্ছা।
উম, হেৰি যে মই ভাবি আছিলো জানা।
উম, হম্।
মই ভাবি আছিলোঁ কি, আ হেৰি কি কয় আ, মানে এতিয়া হেৰি ন? অ', মই বেলেগহে ভাবি আছিলোঁ। ক-কথাটো মোৰ বেলেগ কৈছো হা বেলেগ নে, তুমি পথাৰত যোৱা নে নোযোৱা?
পথাৰত অ', যাওঁ তো।
যোৱা?
অ', যাওঁ।
তোমালোকৰ খেতি কৰে?
অহ, কৰে।
কৰে, কঠীয়া এতিয়াতো কঠীয়া চঠীয়া পেলাই ন? কঠীয়া
অ', হ', অ অ', সদায় যাওঁ। হৈছে দুসপ্তাহমান, ৰেগুলাৰ। গৈ আছোঁ। হ', গোটেই কেইটা গীতাইছো।
অ', শিকিছা নেকি?
হ, ছয়-ছয় সাত বছৰমানান হ'ল, মানে খেতি খেতি কৰা মানে আৰু মানে কটা দোলোৱা, এই ধান চান ৰোৱা
আচ্ছা, আচ্ছা। জোক ভয় লাগে নাই তোমাৰ?
জোক? ভয়টো লাগে কি কৰিবা ভয়, ভয় খালেনো মানে ভয় খাই লাভ নাই যে সেইকাৰণে বয় নকৰোঁ আৰু আগতে বয় খাইছিলোঁ মান আৰু এতিয়াতো এতিয়া বয়কালে কব মানে ইমান ডাঙৰ হৈ পিনে বয় খাইছে এই জোক
মোৰ ইমান জোক ভয় লাগে মইতো এ, এনেকে জেং এতিয়া বাৰিষা নহয় জানোঁ? এই জেং চেঙতো নাযাৱে জোকে খাব বুলি। সেইদিনাখন মোৰ কঁকালত এডাল লাগি আছিলে, তাৰ আগদিনাখন ভৰিত। আকৌ তাৰ পিছদিনা এডাল হাতত। তিনডাল জোক লাটে, লাটে লাগিছে।
এ, পানীত থকা জোকটো মোক বেছি ভয় নালাগে, এইটো কিবা যে তাকে এইটো এইটো মাটিৰ ওপৰত কিবা জেঙত এইবা কিবা দুবৰী কিবাত, সৰু, সৰু কিবা কেইটা এই কি কয় এইটো, এইটো অলপ ভয় লাগে মানে পানীত থকা জোকটো মানে বেছি শিকিবই নালাগে এটা
মোৰ চব জোকে ভয় লাগে, যিমানে সৰু জোক নহক কিয়। এনেকুৱা কান্দিলো মই জা আনা জোকে খোৱা দেখি। বহুত মানে এইবোৰ বোকা, বোকা চোকা অকণমান ৰুব জানোঁ হা, ৰুব যাওঁ বুলি ভাবোঁ নহয়, জোকৰ ভয়ত মই নানামোৱে পথাৰত। যেনেকে যাওঁ তেনেকে ঘূৰি আহোঁ। যোৱাবাৰ কিন্তু ৰুলো মানে সেইখিনি শুকান মাতি আছিল ন, তাত জোক চোক যেন তেন ভয়, ভয়কে ৰুলো আৰু। তাৰ পাছত পথাৰতে জোক এডাল দেখিলোঁ, জেঠাইৰ এনে কঁকালৰ বিষ জেঠাইৰ গাতে মই জাপ মাৰি দিলোঁ, জেঠাইৰ ককালৰ বিষ আৰু হৈ গ'ল। জোক ডাল দেখিয়ে মোক খা লাগিবই নাপালে মোৰ গাত, মই সেনেকেই জাঁপ মাৰি দিছোঁ জেঠাইৰ গাত।
এতিয়াতো ৰুই আছ চাগে ন তহঁতৰ, মানে তোমালোকৰ তাতো?
আমাৰ নাই, নাই এতিয়া নাই ৰুৱা, আমাৰ মানে হেৰি কঠিয়া উঘালিবহে।
আচ্ছা।
কঠিয়া মাৰিব, তাৰপিছত ৰুব।
উম।
ৰুলে সেয়া মই চাহা কৰিবলে যাম কিন্তু মই ৰুবলৈ নাযাওঁদে মোৰ বহুত ভয় লাগে।
বহুত ভয় লাগে একো নকৰে হা। মোৰ হ'লেও ভয় লাগে।
আতছা।
আৰু আকৌ তুমি কেঁচু চেচু ভয় লাগে নে নাই?
নাই এই তোক জোক কবি মানে বই নকৰো এইটো ভয় কৰি কিলে। কেঁচুটো বেছি একো দিষ্টাপ নিদিয়েতো কালি ইটো নৰ্মেলি
অ মই বৰষুণ দিলে মানে মাটি নাযাও ভালকে চাই চাই যাওঁ। কেঁচু ওলাই দেখি।
বহুত মোৰ মানে জুক কেঁচু সাপ এইবিলাক বহুত ভয় লাগে। এনেকুৱা বস্তুবিলাক ভয় লাগে মানে, এনেই বেলেগখিনি ইমান ভয় নালাগে বাৰু। চিৱকলিও ভয় খোৱা নেকি তুমি, চিপকলি ভয় খোৱা নেকি?
উম না না না। মই মানে একো ভয় কৰোঁ মানে একো মানে নকৰো নকৰো মানে বেছি কালি অকলেতো কিবা যে তাকে উশান মাটি মানে কিবা জাবৰ জোতৰ আৰু কিবা জেঙতে তাকে জোক তৰু কিবাটো
অ।
অ কালি অকল এইটো, মানে দেখি অলপ কিবা লাগে মানে মোৰ কিবাতো ন মানে অলপ ভয় যেন লাগে তেতিয়া ভয় নালাগে তলপ মানে অলপ কিণা লাগে এইটো বস্তু দেখিলে। মানে হাপো কো হাপকো বই নকৰো মানে এনিথিং মানে যিটি বস্তু মানে ভয় ভয় খোৱা ভয় বোলা বস্তু নাই মানে, দেখি দেখিলে মানে।
অ' অ', মোৰ আকৌ এই খাপ, কেঁচু আকৌ যুক ভয় লাগে হা। এনে কক্ৰচ, চিপকালি এইবিলাকক ভয় নালাগে মোৰ।
এইবিলাক মই মানে হাতেৰে ধৰি পেলাই দিব পাৰিম। চীপকলিতোটো হাতেৰে ধৰি পেলাব নোৱাৰো বা কিন্তু কক্ৰচটো হাতেৰে ধৰি পেলাব পাৰিম।
মইতো সাপক কেইবাৰমান ধৰিছোঁ, ছ' এই সাতবাৰ মানা বাৰ বাৰমান হ'ল নেকি?
অ', মই সাপ দাল দেখিলে দূৰ, মানে এনেকুৱা লাগে মোৰ ওচৰত গৈ পেলাই তাৰ ৰখি কবাত এটা ধৰো কিন্তু এনেকুৱা ভয় লাগে।
মই জিন্দ মই জিন্দা আপ আপ কে আপ ধৰিছো আকৌ, মৰা নাইদৰা মৰা কেইটা ভয় লাগে আকৌ, মৰি থকা কেইটা।
মোৰ আকৌ নকলি সাপটোও ভয় লাগে, সেইদিনাখন মানে আমি গৈ আছিলো হা গৈ থাকোতে আমাৰ ওচৰৰে মানে ভাইটি কেইটামানে স্কুল গৈছিলে, সিহঁতে মানে মৰা তাৰমানে এয়া নকলি সাপবিলাক যে নাথাকে, সেয়া আনিলে হয় মোক এনেই পি সেনেদি এনেকে দিলেহে মই তাতে কান্দি লৈছো, আৰু এনেকুৱা দৌৰিছো।
এই এদিনা ন' মই কিবা মানে আমাৰ কিবা পিছ ফালে কিবা জংঘল ন'। তাত মানে আহ তাত গৈছিলো বাৰীত ন' আমাৰ বাৰীত, এতিয়া মানে আহ শুকান খৰি কেইটামান আছিলে।
অ',
অতৰ দাল অ' কেইটামান মানে ভাঙিলোঁ তাৰপিছত এটা ওপৰত থাকিলে ন'
অ',
এতিয়া অ' পুখুৰী এটা আছে ওচৰত
উম',।
আৰু প' পুখুৰীৰ ভিতৰতে মানে তলত, পানী কিবা ন' পানীৰ ভিতৰত ন'
অ',
এতিয়া ডাঙৰ কি কিবা কোলাকে আৰু দীঘল আৰু ডাঙৰ সাপটো তি কিবা কৰি আছে দেই, উঠা নমা কৰি আছে মানে মোক দেখি পিনে গছৰ ওপৰত উঠিবগে, তাৰ পিছত মানে মোক দেখি পিনে অ', ডিঙিটো পূৰা ওপৰলৈ ওপৰত দিছে ন', তাৰপিছত দেখি পিনে আকৌ তলত নামি দিছে মোৰ এনেই পাক বেমাৰ হৈ কৰিছে ন' এ' কিবা, খৰি অ' সৰু টুকুৰাকেইটা মানে কছৰ ডাল কেইটা, দলিয়া পিনে তাক ধেমালি কৰি আছোঁ এনেই। আহা কিবা দহ পোন্ধৰ মিনিটমান, সি মানে ধেমালিয় কৰি আছে মোৰ লগত। তাৰপিছত তাৰ লগৰটো যে মোৰ ওচৰত মানে মোৰ ওপৰতে আছে, মই মানে নাই দেখা এইটো।
অ', অ',।
ডাঙৰ একদম পুৰা মানে, দেখি কিছুমানেতো ভয় খাই মই না ভয় খোৱা নাছিলো। আগতে মানে এনে এনে কি ঘণ মানে গছৰ ওপৰ পৰা পৰি পিনে, পুৰা মানে ডিঙিত পৰিলে যে এইটো ডাঙৰ সাপ এটা তেতিয়া পুৰা মানে, অ' মূৰ্তি নিচিনাকে একদম খাৰা হৈ থাকিলো মই একো মানে লৰাচৰ নকৰাকৈ, পুৰা মানে নিজে গ'লগৈ মানে।
অ', মোৰ আকৌ ডাঙৰ সাপ যে ভয় নালাগে, সৰু কাপ যে ভয় লাগে।
ই' তেতিয়া মানে তাইৰ লগৰতো ধমালি কৰি আছিলে ন', তেতিয়া ওপৰত এটা আছে মোৰ ওচৰ ওপৰতে, মানে মথাৰ ওপৰত মানে এনেই মানে বহি আছিলো তাৰ পিছত অহাত পুৰা মানে ডিঙিটো নমাই দিলে। এই লগৰতোৱে তাৰ পিছত মোৰ মানে নাটকো নহ পুৰা মানে টাচ কৰিলে কি কৰিলে পুৰা মই ভাবিলো যে ই কাম কৰিলে বোলে ভয়-ভয় কৰা নাছিলো তই মানে হাতী চালো কি একো নকৰিলে মানে পুৰা এ চাই আছে আকৌ পুৰা কিবা যিভাটো উলিয়াই পিনি তাৰপিছত মই পুৰা মানে একো
কিছুমান সাপ মানে জেহেৰিলা থাকে আৰু কিছুমান মানে জেহেৰ নাথাকে ত জেহেৰ থকা সাপটোৰ পৰা অকনমান বাচি থাকিবা বাকী বাৰু ইমান একো নকৰে তোমাৰ
হয় এতিয়াতো মোক বহুত কে দিলে এতিয়া দেৰ টকাাতটো চাগে এই কিবা ফেটিসাপ ন কিং কবৰা কৈ নাই সেইটো এ সেটো পুৰা খেদিলে মোক
ফেটী সাপৰ লগত পাঙ্গা মানে ফেটী সাপক তুমি নোযোকাবা
উম, হম মানে কিবা এই ইটো ইটো আপ বুলি মই মানে কিবা কৰি আছিলো মানে ধেমালি মানে কি ই উই আছিল চাগে ন মানে এইটো ৰাস্তা দি মই সদায় যাওঁ মানে গৰুৰ কিবা পানী খোৱাব ন তেতিয়া। অ শুই আছিলে চাগে মই এইটো ৰাস্তাৰে সদাই যাও মই ভাবিছো যে মানে মই এইটো ৰাস্তাই দি যাম তাক কেলে নোঠাম বুলি কিবা মাটি অলপ মান উথাই পিনি দলিয়ালো তাৰপিছত পুৰা উঠিলে ব মা তই ইমান ডাঙৰ কৰি পিনি ফুচ ফুচাই কৰি পিনি পুৰা কেতিয়া আইছা আৰে এইটো কি আবে মানে তৰি গৈছে আৰু পা তথাপ টো এৰা নাই পিছে পিছে আছে মোৰ পিছে পিছে ত ই মোৰ ৰানি পুৰা মানে স্পিদ লগালো তাৰ পিছত অ পানী কিবা পুখুৰী দি পাৰ হৈ গ'লগে ই আচৰিত ফাৰ্চ টাইম মই মানে খেদন‌ খালা মানুহে খেদি পোৱা নাছিলে সাপে খেদিলে মোক
উম সাপে খেদিলে মানে তুমি চিধা চিধা দৌৰিব লাগে
অ হ
আৰু হাতীয়ে খেদিলে মানে
অ হ বেকা বেকি অ এইটো মানে শুনিছিলো বাৰু কৰবাৰ মুখৰ পৰা
মানে হাতী বিলাক হেৰি বেছিকে চিধা চিধাকে যায় ন সিহঁতে বেকা বেকিকে দৌৰিব নোৱাৰে ইমান
হয়
সাপবিলাক বেকা বেকীকে আছে চিধা চিধিকে দৌৰিব নোৱাৰে সিঁহতে সেইটো কাৰণে
তুমিতো বহুত জান দেখোন তুমিতো এইটো এইটো কিবাৰ পৰা বাচ চিব পাৰা
অ এইটো এইটো মানে এ হ'ল বুলি তুমি বাচিব নোৱাৰিবা নহয় তুমি সিহঁতকে মানে তোমাৰ স্পীডটো বেছি হ'ব লাগিব এতিয়া ধৰা আমি আমি মানে মই পাৰিম বুলিও নকওঁ কিন্তু হলেও দৌৰি দৌৰি আদত হৈ গৈছে এতিয়া অ ৰানিং কৰি আছো এতিয়া মানে অকণমান হেৰি হয় আৰু পাৰিম নিচিনা লাগে কিন্তু পাৰিম নে নোৱাযৰিম সেইটো নাজা
অ ই ই ইহঁতৰ কিবাটো অ ইঅত ইহঁতৰ স্পীডা ভৰি পুৰা স্পীড থাকে মানে ইহঁতৰ বহুত আছে যে ইহতৰ অ মানে চাইছো ন মইও মানে ইমান পিক আপ লগাইছো মানে ওচৰ ওচৰ পাই আহিছে মানে মোক মানে কি মোৰ পিছফালে আহিছিলে আৰু মানে ইমান মই পিক আপ লগাইছো
অ
ইহঁতৰ মানে অৰু যেন বস্তু কেইটা ইমান স্পীড আচৰিত তেতিয়া মানে আচৰিত পালো
অ অ উম মানে মোৰ এনে বেলেগ এনিমেলচ বিলাক ভয় নালাগে হা এই সাপৰ নিচিনা য তাৰ মানে হেৰিটো থাকে স্কিনটো সাপৰ নিচিনা যাৰ থাকে সেইটো মান মানে মোৰ বহুত ভয় লাগে মানে মানে তুমি- তাচ কৰিবলৈ বা তুমি যদি এনেই ভুলটো চুই পায় তোমাৰ মানে বেলেগ এটা আছিল হয় সেইটো আৰু
হয়।
দিয়া হ'ব ন ৰাখিছো অকে দিয়া।
অকে উম।